হেল্ল'
হেল্ল' অ কোৱা? অ শুনিছোঁ শুনিছোঁ, কোৱা?
উ ঘৰতে আছ নে কি?
ঘৰতে আছো অ, তুমি?
ময়ো এ ঘৰতে। চাহ তাহ খালা?
চাহ খালো, চাহ খালো। তুমি খালা?
মই এ চাহ খাই পেলাই উঠিছো।
আত্চ্ছা আজি কি মনত পৰিলে বা বহুত দিন খবৰ নাই।
এই বহুত দিন খব নাই মানে কি মই খেতি বাতিত অলপমান ব্যস্ত আছিলো।
হয়।
তাৰপিছতে তোমাৰ মাহঁতক লৈ পেলাই এফালে ফুৰিবলৈও গৈছিলো মাজতে।
অ কেতি গৈছিলা?
এ ফুৰিবলে মানে আমি মামা ঘৰ জেঠাই ঘৰ এনেকে দুদিনমান ফুৰিলো।
অ আত্চ্ছা আত্চ্ছা।
বহুত দিন তোমাৰ যোৱাও হোৱা নাছিলে।
হয়।
তাকে এই সময় পাওঁতে মানে গৰমৰ বন্ধ কেইদিন গ'লো আও।
ভালেই কৰিলা বা এইকেইদিন ময়ো ব্যস্ত আছিলো অকণমান।
অ তুমি কিহত ব্যস্ত আছা।
মই এই খেতি পথাৰ অকণমান লাগিছিলো
অ খেতি উঠিল নে কি
খেতি উঠিব আৰু আৰু দুই তিনিদিনত উঠি যাব মা হতে ৰুই গতিকে মাহটো ৰুইছে আৰু
অ
অ তাৰপৰা কচোন বাৰু বাকী খব খবৰ ঠিকে আছে
খবৰ ঠিকে আছে মই তোমালে মানে ফোন কৰিলো এটা বিশেষ কাৰণত
অ কোৱাচোন বাৰু
এ আমি যে আগতে যে আমাৰ ক্ৰিকেট খেল যে পাতো আমি খিনিয়ে মিলি ল'ৰাখিনিয়ে
অ আমাৰ এই ক্লাবৰ ল'ৰাখিনি
ক্লাবৰ লোৱাখিনিয়ে তাৰাপৰা আজিও মানে আমি কেইটামান বহি থাকোতে এনেকে আলোচনা কৰিলো যে এইবছৰো পাতো নেকি বুলি
অ পাতিব পাৰি কিন্তু এইবাৰ অলপ মানে আগতকে ডাঙৰকে পাতিব লাগেটো প্ৰ পানটো ভালকে ৰাখ লাগেল সৰহে
অ অ যোৱাবাৰ মানে প্ৰাইজ মানিটো কম হ'ল সেই কাৰণে তোমাৰ টিমবোৰ অলপ কমকে আহিলে
টিমবোৰ কমিলে অ আৰু জইনিং ফিজটো অলপ সৰহকৈ ল'লে ভাল আৰু ধৰি লওক পাঁচ ছয় এহেজাৰ নেকি
তাকে তাকে যদিহে আমি প্ৰাইজ মানিটো বঢ়াই দিওঁ তেনেহলে জইনিং ফিজ টোও বঢ়াই ল'ব লাগিব
অঁ প্ৰাইজ এনেই খেলটো কেতিয়া পাতিম বুলি ভাবিছ
এই ডেটতটো ঠিক কৰা নাই কিন্তু চিন্তা কৰি থৈছো যে এই জুলাই মাহতে পাতো নেকি
অ আমি গোটেইকেইটা এদিন মিলি মিটিং এখন মাতিব লিছিলে
অ তাকে মিটিং এখন দিব এই গ্ৰুপতে আলোচনা কৰিব কথাটো মই যেনিবা তোমাক সেই ফোন যোগে কথাটো জনাই লওঁ বোলো তাত কওঁ
অঁ সোনকালে ধৰি লা আমি আলোচনা কৰি গৰম গৰম মানহ যাবই আৰু পোন্ধৰ দিন হে আছে
অ এই পোন্ধৰ দিনৰ ভিতৰতে পাতিব লাগিব এই গৰম বন্ধতে লোৱবোৰ যে অলপ আজৰি হৈ থাকে ন
হয় হয়
তেতিয়া মানুহখিনি ভাল লাগিব আৰু নেটৱটো অলপ বতৰটো চাই মেলি ল'ব লাগিব
হয় আৰু এই প্ৰাইজ মাৰিটো কিমান ম ৰাখিলে ভাল হ'ব বাৰু
তাকে প্ৰাইচ মানি দহ হাজাৰ মান ৰাখিব লাগিব বুলি আজি এটাই কৈছে মানে
নহয় সেইটো ফাৰ্ষ্ট প্ৰাইজটো আমি বিশছ হাজাৰ ৰাখি দিব পাৰিমো বাৰু তেতিয়া খেলখন ডাঙৰ ডাঙৰ লাগিব
অ ফাৰ্ষ প্ৰাইজটো যদি আমি তেতিয়াহ'লে বিশ মানলৈ লৈ যাওঁ তেনেহলে তুমি আমি জইণ্ট ফিজটো আৰু বঢ়াব লাগিব
এইটো আমাৰ ধৰি লোৱা জিলা ভিত্তিক আম পেদিব নহয়।
জিলা ভিত্তিক পাতিব পৰা হ'ব কিন্তু ষ্টেডিয়ামখন আমাৰখন যে এতিয়া যোনখন আছে অলপ ডাঙৰ কৰিব লাগিব বনাব লাগিব।
নাই আমাৰ অঞ্চল আমাৰ ধৰি লওক গাঁৱতে হেৰি নতুন চিনেমা এখন বনালে নহয় এইবাৰ।
বনালে নেকি?
বনালে তোমাৰ প্ৰায় হেৰিটো হ'ল প্ৰিভিলিয়ানটো হ'ল আৰু খেলিব পৰা হ'ব মানে ফিল্ডখন আছে।
অ তেতিয়াহ'লে হ'ব মানে মই গম পাওঁ তোমালোকৰ তাত বনাই আছিলে বুলি গম পাওঁ কিন্তু সম্পূৰ্ণ হ'ল নাই গম নাপাও নহয়।
অ সম্পূৰ্ণ আমি এতিয়া মানে পাৰমিশন ল'ব লাগিব প্ৰথম ইয়াৰ পৰা।
তুমি সেইখিনি ব্যৱস্থা কৰি দিব পৰা যাব নে?
সেইখিনি কৰিব হ'ব আমাৰ ইয়াত কমিটি এখন আছেতো মানে সভাপতি ছেক্ৰেটৰী আছে যে। এই সভাপতি সমাৰ আমি ধৰি লও এখন মানে এপ্লিকেশন আমি জনাব লাগ যে আমি বিচাৰিছো অনুমতি খেলিব কাৰণে।
অ আৰু সেই এই দুদিনৰ কাৰণে ল'ব লাগিব দেই।
অ দুদিন তিনিদিন আমি তেতিয়া দিব বাৰো।
অ তুমি চিনি পোৱা নে কি সিহঁতক?
মই চিনি পাওঁ ধৰিলেলে আমাৰ গাঁৱৰে আমাৰ মানে সম্পৰ্ক ভাল আৰু।
অ তেতিয়াহলে হৈ যাব তেতিয়া সেইটো দায়িত্ব তোমাৰ ওপৰত এৰিলো।
অঁ ঠিক আছে বাৰু এতিয়া ষ্টেডিয়ামত পাতিলে ধৰি লোৱা মানে বহিব মেলিবলৈও মানুহৰ সুবিধা আছে।
অ
এই প্ৰেভেৰিয়ে আছে যে বিশেষকে।
তাকে চাবও পাৰিব ধুনীয়াকে আৰু লাইটৰ ব্যৱস্থা আছে নে এনে কৰি ল'ব লাগিব?
লাইটৰ ব্যৱস্থা আছে আৰু বিশেষকে প্লেয়াৰ যিবোৰ আহিব মানে খেলুৱৈসকলে তোমাৰ ৰেষ্ট ৰেষ্ট ল'ব পাৰিব।
অ অ ৰেষ্ট ৰুমো আছে ন?
অ ৰেচ ৰেচ ৰুম আছে তোমাৰ ধুনীয়া একদম লেট্ৰিন বাথৰুম আছে।
অঁ তেতিয়াহ'লে দেখোন ধুনীয়া ব্যৱস্থা হৈ আছে একো চিন্তাই নাই সেইটোৰ প্ৰতি।
পানী পানীৰ ব্যৱস্থা আছে ইমান মানে আমাৰ কামটো ইমান কম আৰু তাত
অ তেনেহলে তোমাৰ ভাল হ'ব দেই অ তেতিয়াহলে তোমাৰ ষ্টেডিয়ামৰো ব্যৱস্থা হৈ গ'ল আৰু কি ষ্টেডিয়ামখন চাফ চিকুণ কৰিব লাগিব নে নে হৈয়ে আছে?
না চাফ চিকুণ কৰিব নালাগে সটোমান ধৰি ললে আৰু এই যিখন ষ্টেডিয়ামতে থাকে এটা ঘাঁহ ঘাঁহ যে ৰুৱে।
অ
সেই ঘাঁহটোহে ৰোৱা যে ধুনীয়া একদম খেলি ভাল পাব তাত।
অ তেনেহলে তোমাৰ ভালেই হ'ব দেখোন মই আকৌ তোমাৰ তালৈ যোৱা নাই নহয়। তাৰ দিনে প্ৰে্টিচ মেচ কৰি থকা হয় নি প্ৰেক্টিচ খেলা হয় ন নি?
প্ৰেক অ প্ৰেক্টিচটো মাজে মাজে কৰা হয়।
মোক তুমি কেতিয়াবা মেছেজ এটা বা ফোন এটা কৰি দিবাচোন ময়ো যাম খেলিবলৈ।
অ কাইলে প্ৰেক্টিচ হ'ব তুমি আহিব পাৰা আবেলি ধৰি লোৱা চাৰিটামান বজাত।
অ যাম যাম মই মোৰ লগৰ এটাকো লৈ যাম।
অঁ আহিবাচোন তেয়া ফিলডখন চাই যাব পাৰিবা।
অ চাই যাম আ অ কাইলে নহ'লে আমি সমিতিৰ লগত কথা পাতি পাৰ্মিচনটো লৈ ল'ম নেকি?
অঁ পাৰ্মিশ্যনটো মানে আমি ধৰি লোৱা প্ৰথম আমি ল'ৰাকেইটা আলোচনা কৰি ল'ব লাগিব কোন তাৰিখে আমি মানে খেলখন পাতিম।
অ
তেতিয়া পাৰমিচনটো ল'বলে ভাল হ'ব।
অ তেতিয়া ভাল হ'ব হয় আজি তুমি ৰাতি নহ'লে কথাটো গ্ৰুপত উলিয়াই দিবা।
কথাটো মই ক'ব পাৰিম বাৰু।
অ তুমি গ্ৰুপতে উলিয়াই দিবা তাৰপা ময়ো তাতে তোমাৰ অকণমান সংযোগ কৰি দিম এ কথাটো আগবঢ়াই লৈ যাম আৰু
অ ঠিক আছে হ'ব
উম আৰু তোমাৰ এই যোৱা বছৰ ইয়াত খেলিবলৈ অহা সেনেকা ক্ৰিকেট টিম চিনাকি আছে নেকি কোনোবা লৰা।
চিনাকি ওলাব মানে ধৰি লোৱা তোমাৰ আমাৰ ডিষ্ট্ৰিক্টৰ পৰাই বহুতকেইটা টিম আহি যাব
অঁ
মানে বহুত কেইটা অঞ্চল আছে ত আমাৰ ইয়াত
অ অ তাকে তোমাৰ সিহঁতৰ হাতৰ মানে খবৰটো পঠিয়াব লাগিব ন যে আমুক তাৰিখে খেল এখন হব আৰু ইমান ইমানতটো প্ৰাইচ পানী হ'ব গোটেই ৰুল খিনি কৈ পেলাই মানে সিহঁতক মাতিব লাগিব
যোৱাবাৰ আমাৰ খেলখন আমাৰ সৰু হ'ল যে হ'লেও যি নহলেও আমাৰ আঠটা নে নটা টিম আহিছিলে
অ এই আঠটা টিম আহিছিলে
হয় এইবাৰতো পোন্ধৰটা মান আহি যাব অ খেলখন ভালেই হ'ব আৰু দৰ্শকো হ'ব
হব
আৰু টিকেটৰ ব্যৱস্থা কৰিব পৰা হ'ব নি বাৰু
টিকেটৰ ব্যৱস্থা কৰিলে মানে তোমাৰ দৰ্শকটো কমি গুচি যাব আৰু মানে কি ক্ৰিকেটৰ ব্যৱস্থা নকৰাকে যদি বেলেগ ব্যৱস্থা আ পইচাটো তুলিব কোৱা হয় এতিয়া ভাল আছিলে
এই কোনোবা মানে ব্যক্তিয়ে দিব চাগে মানে পাৰ্চনেলি সহায় কৰিব নহয়
সহায় কৰিব কৰিব আমাৰ লগত তোমাৰ দুই এজনতো ভাল ভাল মানুহ জড়িত হৈ আছে গম পোৱাই
হয় হয় হয় এতিয়া মানে যিসকল ধৰি লওক সমাজৰ লগত জড়িত তেওঁলোকে দিব
উম সেই তেওঁলোকে কিবা এটাতো পইচা পাতি দি সহায় কৰিব তেতিয়া আমাৰ ভাল হ'ব পাইচ পানীটোৱে
হয় প্ৰায় আমাৰ পঞ্চাছ হাজাৰ মান টকা হ'লেই হৈ যাব খেলখন
অ উম সেইটো পঞ্চাশ হাজাৰ মানত তোমাৰ খেলখন হৈ যাব
ধৰি লোৱা প্ৰাইজ মানি ফাৰ্ষ্টটো ধৰি লোৱা তোমাৰ বিছ হাজাৰ টকা ধৰিছোঁ আমি
উম
আৰু ছেকেণ্ডটোক কিমান দিলে ভাল হব
আৰু ৰানাৰ চাপটোত তোমাৰ আধা দহ হাজাৰ মান দি দিলে ভাল হ'ব
অঁ আকৌ ট্ৰফি কিনিব লাগিব খৰচটো হ'ব বাৰু অলপ হয় মানে পঞ্চাশ হাজাৰকাৰ হৈ যাব ধুনীয়া আকে
হৈ যাব মই আকৌ কথাএটা ভাবিছো আমি যদি আমাৰ তোমাৰ ধৰি লোৱা এই বিধায়ক মহোদয়ক এ উদ্বোধন কৰিবলৈ মাতি দিওঁ খেলখন
অঁ
আমি তেওঁৰ পৰা প্ৰথমতে কিবা এটা সহায়ো বিচাৰিব পাৰিম আৰু তেওঁক উদ্ধোধন কৰিবলৈ যদি মাতি দিওঁ তেওঁও ভাল পাব
অ তেতিয়া তেওঁ ধৰি লোৱা কিবা প্ৰাইজ এটা দি দিব পাৰিব
উম উম তেওঁৰ পৰা আমি ফাৰ্ষ্ট প্ৰাইজটো বাছেকেণ্ড প্ৰাইজটো খুজিম বা মানে ক'ম আৰু অলপ ভালকে
হয় হয় আৰু নহ'লে তোমাৰ আৰু এটা কথা ভাবিব পাৰি এই যিসকল মানে খেলুৱৈ আহিব
উম
তেওঁলোকত ধৰি ল ভাত এসাঁজ খোৱাৰ মানে খুৱাব পৰা হ'ব নহয়
অ খুৱাব লাগিব অ
খেলটো এদাই হোৱা পাছত তেওঁ লোকে ভাত পানী খাই যাব পাৰিব
অ ভাত পানী বা খেলৰ মাজতে তোমাৰ দুপৰীয়া সময়ত
মানে খেল খেল থাকিলে কথাটো বেয়া হ'ব মানে খেলিব নোৱাৰিব ন খা দিলে। খেলৰ খেলৰ আৰম্ভণিতে তোমাৰ লঘু আহা খাব পাৰিব বুট জাতীয় মানে।
অ এ নহ'লে কাম এটা কৰিম ভাত বা এনেকুৱা সেইবোৰ গোটালে অলপমান দি দিগদাৰ হ'ব তাতকে বুট চিঙৰা এনেকে
অ তেনেকৈ পাৰি।
অ আমি যোনটো যোৱা বছৰ আমি পানীত খৰচ কৰিছিলো যোনটো পইচা।
হয়।
যিহেতু তোমালোকৰ ষ্টেডিয়ামত পানীৰ ব্যৱস্থাতো আছে, ভাল গতিকে আমি পানীৰ খৰচটো কমি যাব আৰু এইফালে আমি বুট চিঙৰা এনেকে কিবা এটা ব্যৱস্থা কৰি দিব পৰা হ'ব।
হয় এইবা আৰু বিশেষকে যোৱা বাৰ ত আমি অকল দিনত পাতিছিলো এইবাৰ আমি ডেই নাইট পাতিব পাৰিম, ৰাতি কাৰণে লাইট আছে ইয়াত।
অ সেইটোয়ে ৰাকেটোয়ে এইটো লাইটৰ ব্যৱস্থা আছে তেতিয়া ৰাতিও পাব পাৰিম আৰু খেলখন তেতিয়া ডাঙৰ যদি হয় তেতিয়াহ'লে ৰাতি পাতাটো ভাল হব।
আমাৰ খৰচটো কমি যাব ধৰি লোৱা লাইট আমি লগাবই নালাগে, এইয়া আছেই।
অ।
পানীৰ সুবিধা আছেই বাকী ইমান খৰচো মানে প্ৰাইজ প্ৰাইজৰ খৰচোৱে
অ প্ৰাইজৰ খৰচটো আছে সেইটো তোমাৰ আমি ধৰি ল আও আমাৰ ক্লাবৰ লগতো ভাল ভাল দুই এজন মানুহ আছ- তা নহয় জড়িত।
আছে আছে অ তেওঁলোকেও সহায় কৰিব।
তেওঁলোকেতো নিশ্চয় সহায় কৰিব। যোৱা বছৰে এতিয়া আমাক পইচা পাতি দি সহায় কৰা নাই জানো দুহেজাৰ টকা, তিনি হাজাৰ টকা, পাঁচ হাজাৰ টকা।
হয় হয় আমাৰ এই ল'ৰা খিনি বিশেষকে আমাৰ মানে উৎস এ সেইটো মানে মন আছেটো খেল এখন পাতিবলে।
আছে অ।
আগ্ৰহটো আছে।
অ ভাল হ'ব তোমাৰ আও এটা কথা ভাবিছো মানে আমাৰ সমিতিৰ ফালৰ পৰাও টিম দুটা যদি উলিয়াব পৰা যায় ভাল আছিলে।
অ আমাৰ টিম দুটা ওলাব মানুহ আছে নহয় আমাৰ।
অ এটা টিমতটো আমাৰ হৈ আছে যোনটো আমি আগতে খেলি থাকো আমি কেইটাই।
হয় আমি এটা কাম কৰিব পাৰিম নহয় ধৰি ল তোমাৰ। বিশ বছৰ ওপৰত এটা টিম আৰু বিশ বছৰ তলৰ খিনি এটা টিম বনাই দিলোঁ হ'ব নহয়।
অ তেতিয়াও ভাল হ'ব অ পৰা যাব আও এতিয়াকে নতুন নতুন ল'ৰা সৰু সৰু লৰা কিছুমানে খেলিয়ে থাকে নহয়।
অ একেবাৰে সৰু নহয় ধৰক ষোল্ল সোতৰ বছৰ ওপৰ খিনি আও।
অ সেহেতখিনি
সিহঁতে খেলিব পাৰিব দিয়া।
অ তাকে ভাল ভাল খেলা বাচি বাচি লোব লাগে কেইটামানক। দুটা ওলাইগৈ আৰু যদি কেনেবাকে প্ৰথম পুৰস্কাৰটো বা দ্বিতীয় পুৰস্কাৰটো সমিতি মাজতে থাকি যাব পাৰে।
অ তেতিয়া আৰু লাভ হ'ব।
আমাৰ লাভ হ'ব মানে ভাল লাভ এটা হৈ যাব।
হয় হয় আমি আমি পিছত ধৰি লও আমাৰ কাৰণে আমি বেট কিনিব পাৰিম, বল কিনিব পাৰিম।
অ অ ক্লাব অ পাৰিম পাৰিম এতিয়া বৰ্তমান ক্লাবত থকা বস্তু বোৰ অলপমান পুৰণাও হৈছেতো।
হয় আমাৰ জাৰ্চিও আমাৰ কিনিব হ'ল।
জাৰ্চি খিনিও কিনিব হ'ল যোৱা বছৰৰতো অৱস্থা গম পাইছে দুই এটাত ফাটিছে।
হয় এইবাৰ খেলৰ আগতে নতুন জাৰ্চি কিনিলে ভাল হ'ব।
নতুন জাৰ্চি কিনিব পৰা যাব ক্লাবতো জমা পইচা অলপ আছে ক্লাবৰ নামত
আছে আছে আগতে আমিতো এবাৰ খেল এখন জিকিছিলো
খেল যিকিছিলো
ত তেতিয়াওটা পইচা আছে
অ তাকে ক্লাবৰ পইচা আছে যদিহে ক্লাবৰ পৰা পাৰ্মিশচন লৈ প্ৰথমতে আমি জাৰ্চি খিনিকে গোটাই লওঁ তেনেহলেও মানে ভাল লাগিব ন নতুন নতুন জাৰ্চি পিন্ধি চবে খেলিম আৰু চবৰে এটা উৎসাহ পাব চবে।
হয় হয় আৰু জাৰ্চিটো কিমান মান খৰচ পৰিব ধৰি লোৱা এঘাৰটা পোন্ধৰটামান জাৰ্চি।
পোন্ধৰামান জাৰ্চি তিনিশ টকাকে তিনি পোন্ধৰ ম পঞ্চল্লিছ চাৰি হাজাৰ পঞ্চল্লিশ পাঁচ হাজাৰ টকাৰ ভিতৰত হৈ যাব
অঁ তেতিয়াহ'লে হৈ যাব আমাৰ আছে আঠ দহ হেজাৰ মানৰ
অ দহ হাজাৰ মান টকা ক্লাবত জমাই আছে তাৰে পাঁচ হাজাৰ মান টকা জাৰ্চি যদি কিনি আনো আমাৰ ক্লাবটোৰ কাৰণেই হ'ব
হয় হয় আৰু লাগিয়ে থাকে নহয় এতিয়া
এয়া লাগিয়ে থাকে আৰু তেনেকে এ নিজৰে জাৰ্চি থাকিলে ভাল হয় নহয়
আৰু খেলখন কজাৰ লগে লগে আমাৰ এতিয়া আমি বেট কিনিব লাগিব আকৌ বলো লাগিব নে আমাক
অ বেট বলটোো ব্যয়ৱস্থা লাগিব সেইখিনিয় মই ভাবিছো আমি কেইটাইও পইচা তুলি তুলি অলপমান কৰিম মানে ক্লাবৰ পইচা গোটেইখিনি আমি খৰচ কৰি পেলাবও নোৱাৰো নহয়
অ সেইটো হয় আমি পাৰিম বাৰু
দুশ টকা তিনিশ টকাকে উঠাই উঠাই
অ এতিয়া আমাৰ ক্লাবতে প্ৰায় আমাৰ পঞ্চাছটামান লোৱা আছে আমাৰ এই অঞ্চলটোতে
অ আছে আছে
ত চবে যদি দুশ এখন